হেল্ল' হয় শুনিছেনে আপুনি,
হয় শুনা পাইছো আপুনি
হয় হয় ময়ো শুনিছো দিয়ক কি খবৰ আপোনাৰ? হয় হয় মোৰো ভালে পিছে উম জলপান কৰিলেনে আপুনি
হয় কৰিলোঁ।
হয়, হয়।
আপুনি কৰিলে?
হয়, হয়! মইয়ো কৰিলোঁ। পিছে আজি, আমি কি বিষয়ত কথা পাতিব পাৰোঁ?
অহ খাদ্য প্ৰণালীৰ ওপৰত কথা পতিব পাৰি
হয় হয় নিশ্চয় ভাল, ভাল এটা টপিক চোচ কৰিছে আপুনি
হয় হয় যিহেতু খাদ্য সকলোৰে প্ৰিয়
হয়, হয়। আৰু সেইটো নহ'লে, আমাৰ জীৱনতটো আধৰুৱা যেনে ন'!
হয়, হয়, হয়। মানে, পিছে কওঁকচোন! আপুনি কি খাই ভাল পায়? হয়! খাই ভাল পোৱাৰ মাজতো বহুত লিষ্টখনতো বহুত ডাঙৰেই। কিন্তু, আমাৰ যোনবিলাক থলুৱা খাদ্য আছে, বাৰীৰ মাজত আমাৰ শাক -পাচলি। তথা, নিজে ৰোৱা সেইবিলাক, খাই বেছি ভাল লাগে! সেইবিলাক খালে, আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল।
হয়!
কাৰণ, তাত কোনো ধৰণৰ ৰাসায়নিক প্ৰ প্ৰয়োগ, সাৰ প্ৰয়োগ কৰে নহয়।
হয়, হয়। মোৰ চাউণ্ডটো মানে, ডাবোলকে আহি আছে, এবাৰ চাবচোন? কিবা আপোনাৰ ফোনত হৈ, হেৰি হ'ল নেকি।
অ'! হয়, ঠিকেই আছে দেখোন।
অ' অ'! দিয়ক নহ'লে। আৰু আপুনি? কি কি আৰু বেলেগ কি কি খাই ভাল পায় কওঁকচোন?
হয়, খাই ভাল পোৱাৰ মাজত, আপোনাৰ মাংস খাই ভাল পাওঁ। আপোনাৰ আঁ ছাগলী মাংস। আপোনাৰ, গাহৰি মাংস, লোকেল মুৰ্গী, পাৰ। আপোনাৰ প্ৰিয় খাদ্য, এনে কেনেকুৱা কি?
মইও তেনেকে, বিশেষকে মাংস, সেইবোৰে খাই ভাল পাওঁ, পানীৰ। পিছত আৰু মানে, বেলেগ -বেলেগ উম! ডিচ ট্ৰাই কৰি ভাল পাওঁ আৰু।
হয়, হয়, হয়।
আৰু আপুনি যে ক'লে, গাহৰি খাই ভাল পায়! আপুনি কি কি ধৰণৰ গাহৰি খালে কওঁকচোন?
হয়, গাহৰিটো মই, এনে আপোনাৰ তিল গাহৰি, তাৰপিছত আপোনাৰ গাহৰিবিলাক এনেই বনাই পেলাই খাব, খাব পাৰোঁ। লাই শাকেদি বনালে, খাই ভাল লাগে। তাৰপিছত, কেতিয়াবা -কেতিয়াবা পুৰি খায়ও ভাল লাগে, আপোনাৰ।
হয়, হয়। মানে, আপুনি বহু ধৰণৰে গাহৰি ট্ৰাই কৰিছে?
হয়, হয়। সেইটো বহুত ধৰণৰ ট্ৰাই কৰিছোঁ। আৰু আপোনাৰ, গাহৰিৰ লগতে শামুক বিলাকো খোৱা, শামুকো খোৱা হয়।
অ'! সেইটোও ট্ৰাই কৰি পাইছে আপুনি?
হয়, হয়। শামুক খাইয়ো ভাল লাগে। তাৰপিছত আপোনাৰ, কেঁক কেঁকোৰা, কেঁকোৰাবিলাক আপোনাৰ, ৰান্ধি খাব পাৰি, পুৰি খাব পাৰি। পুৰি পেলাই চাটনি বনাই খাব পাৰি। সেইবিলাকো প্ৰিয় হয়, ক'বলৈ গ'লে।
সেইটো কেঁকোৰাটো শুনিছোঁ! বহুত মানে, ভাল লাগে, মাংসৰ নিচিনাই হয়।
ন' হয় ন'? হয়, মাংস নিচিনা হয়। আপোনাৰ এইটো, আপোনাৰ স্বাস্থ্যৰ কাৰণে ভাল। আপোনাৰ হাৰ্টৰ এতিয়া, আমাৰ কৰুণাৰ পিছত, যিমান দেখিবলৈ পোৱা গৈছে যে! হাৰ্ট এটেক বহুত মানুহ, বহুখিনি ক্ষেত্ৰতে হৈ আছে যে।
হয়, হয়। প্ৰায়, উম! এশৰ ভিতৰত, আশী পাৰ্চেন্টৰে হৈ আছে।
হয়, নিশ্চয়! আৰু সেই আপোনাৰ, কেঁকোৰা খালে, বহুতখিনি হাৰ্ট এটেক, হোৱাৰ হ্ৰাসটো কমি আহে।
অ'! আচ্ছা। এইটো মানে গম পোৱা নাছিলোঁ, আজি জানিলোঁ আৰু।
মানে, কেঁকোৰাটো আমাৰ হাৰ্টৰ কাৰণে ভাল আৰু।
হয়, হয়। আৰু আপুনি এনেই ফল-মূল, সেই তেনেকে খায় নে?
হয়! ফল-মূল খাব ক'লে, ফল- মূলৰ ভিতৰত, প্ৰিয় বুলি ক'লেতো, সকলোৰে প্ৰিয় হয়, আম। প্ৰথম লিষ্টত আম আমটোৱে আহে আৰু যেতিয়া আজিকালিৰ দিনতো বৰ্তমান আমেই পোৱা যায়। গতিকে আমটোৱেই প্ৰিয় বাকী আপোনাৰ কল কমলা সেনেকুৱা। এই আপেল আঙুৰ সকলো সকলোৱে প্ৰিয়। আৰু ফল-মূল খালে, আপোনাৰ আঁ ভাল। স্বাস্থ্যৰ কাৰণেও ভাল! কোনো ধৰণৰ প্ৰব্লেম, অসুবিধা নহয়।
হয়, হয়।
আপুনি নিশ্চয় খায়।
হয় মইও খাও বাৰু নোখোৱা নহয় তেনেকে। ফল মূলৰ মাজত মোৰো আমটোৱেই প্ৰিয়।
হয় হয়।
আৰু যিহেতু আমটোক ৰজা বুলিও কোৱা হয় ফলৰ হয় নে নাই।
হয় হয় আমটো ফলৰ ৰজা বুলি কোৱা হয়।
আৰু তেনেকে বেলেগ ফলবোৰো ট্ৰাই কৰো মানে যিটো মানে আমাৰ। এনেকে লেচুতো তাই ভাল পাও।
হয় হয় এতিয়াতো লেচুৰে বতৰ।
হয় হয় আনাৰসটোও খাই ভাল পাওঁ,
হয়।
হয় আৰু আপুনি বেলেগ কোনোবা ৰাজ্যৰ তেনেকৈ খাই বিশেষ যিটো খাই মানে প্ৰত্যেকটো ৰাজ্যৰ এটা বিশেষ খাদ্য থাকে ন। তেনেকুৱা কিবা এ ট্ৰাই কৰি পাইছেনে আপুনি।
অ বেলেগ বিশেষ ৰাজ্যৰ সেনেকে। সিমান বেছিকে কৰা নাই যেতিয়াও অলপ চলপ কেতিয়াবা কৰা হয়। তেনে আপোনাৰ ড্ৰেগন ফ্ৰুটটো আপোনাৰ বাহিৰত সেইটোও খোৱা হয়।
হয়।
হয় বিশেষকে বেলেগ ৰাজ্যৰ ফুড খাদ্য প্ৰণালী সিমান খোৱা নহয়। কাৰণ আমাৰ অসমতে বহুত ধৰণৰ খাদ্য আমাৰ উপলব্ধ আছে। গতিকে আমি অসমৰ খাদ্যই খাই বিলাক বেছি ভাল পাওঁ।
হয়, হয় আৰু আপুনি কি ভাবে মানে আমাৰ যিটো অসমৰ বিশেষতা খাৰটো হয় ন। আৰু বেলেগ মানে বাহিৰৰ পৰা এজন ব্যক্তি আহিলে তেওঁ সিটো খুৱাব লাগে নে নেলাগে কি ভাবে আপুনি এইটো বিষয়ত।
মৰমতে লাগে কাৰণ আমাৰ খাৰটো এনেকুৱা বস্তু যে। খাৰৰ শব্দ খাৰৰ লগতে অসমীয়া শব্দটো আছে যেনেকে কিছুমান আহ কোৱা হয় যে খাৰ খোৱা অসমীয়া গতিকে, বাহিৰৰ পৰা যখন এজন আমাৰ ইয়াত। টুৰিষ্ট আহিব তেতিয়া আমি যদি যোনটো আমাৰ থলুৱা খাদ্য খাৰ। যিবিলাক খাৰ হওক আপোনাৰ ভেদাইলতা হওক নৰসিংহৰ পাত হওক সেইবিলাক যেতিয়া সেইবিলাক, কল পচলা হওক সেইবিলাক খোৱালে, সিহঁতেও খাই ভাল পাব। কিয়নো সেইবিলাক হয়, হয়, সেইবিলাক খাদ্যটো সিহঁতে কেতিয়াও খায়ো পোৱা নাই আৰু গমো পোৱা নাছিল।
হয়, হয়। আৰু জানিব পাৰিব যে এনেকুৱাও এটা বিশেষতা আছে আমাৰ অসমৰ হয় নে।
অ', আৰু সেইবিলাক খাদ্যৰ বহুতো ঔষধি গুণাগুণো আছে। গতিকে সিহঁতৰ এইবিলাক খাই এনে আমাৰ অসমৰ মানে সোমা সুনাম এটা গাব যে অসমত অসমৰ মাটিত ইমান ধুনীয়া ধুনীয়া খাদ্য অ, প্ৰস্তুত হয় আৰু অসমীয়া মানুহবিলাকে ইমান ধুনীয়া-ধুনীয়া খাদ্য খায়।
হয়, হয় ঠিক কৈছে আপুনি। আপুনি খাৰ এনেই খায়নে?
হয় খাৰটো খাওঁ।
হয়, হয়। খাৰ আপুনি কিহেদি খাই মানে কি কেনেকে বনাই খাই পাইছে অলপ কওঁকচোন?
খাৰটো আপোনাৰ অ, আমাৰ কলৰ পৰা তৈয়াৰী কৰা খাৰটো খাওঁ।
আচ্ছা-আচ্ছা এনেই মানে অ, বনাই ন মানুহে ম মাতিমাহেৰে খাৰ বনাই পিছত খাৰটো মাছৰ যিটো মই হেৰি হয় সেইটো দি বনায়।
হয়-হয়।
মাছৰ মূৰ্তি দি তেনেকে বনাই আৰু কোমোৰা দিও বনাই, তিয়হ দিও বনাই, সেইবোৰ খাই পাইছেনে?
হয়, হয় পাইছোঁ অ।
আচ্ছা-আচ্ছা।
উম,
আৰু হয়, আৰু হাঁহটো খাইনে আপুনি হাঁহৰ মাংস?
হয় হাঁহডটোতটো মোৰ প্ৰিয়ই হাঁহটোও খাও।
আচ্ছা-আচ্ছা কিয়েদি খাই ভাল পায় হাঁহটো, কোমোৰাই দি নে এনেই?
হাঁহটোতো আপোনাৰ হাঁহ-হাঁহৰ মাংস ক'লে হাঁহৰ লগত কোমোৰাই আহি যায় আপোনাৰ পণ প্ৰথমে। আৰু সেয়েহে কোমোৰাৰ লগতে খাই ভাল পাও।
হয়-হয়-হয়, ঠিক কৈছে। আৰু মাংসটো আপোনাৰ প্ৰিয় মই জানিব পাৰিলো, পিছে আপুনি মাছ খাই ভাল পায় নে?
মাছো ভাল পাও বেয়া নাপাও।
হয়-হয়।
আমাৰ যোনখিনি বেংগলী সম্প্ৰদায়ৰ মানুহবিলাক আছে তেওঁলোকতো মাছটো বহুতেই প্ৰিয়।
হয়-হয়।
আৰু মাছ খালে আপোনাৰ দেহৰ কাৰণেও ভাল, চকুৰ কাৰণেও ভাল, গোটেই গতিকে মাছতো মোৰো প্ৰিয় বেয়া নহয়।
হয়-হয় আমি অসমীয় বোৰ যেনেকে খাৰৰ বাবে পৰিচিত সিহঁত মাছৰ বাবে পৰিচিত তেনেকে টাইপ ন হয়-হয়।
আপুনি ঠিকে কৈছে।
হয়। আৰু হেৰি আপুনি মানে য আৰু কি-কি খাই পাইছে এনেই কওকচোন অলপ?
হয় খাদ্যটো সকলোৱে খাই পাইছো আপোনাৰ। শাক পাচলিৰ পৰা ফল মূলৰ পৰা আপোনাৰ মাছ মাংসৰ পৰা
হয় আৰু এইটোও আমি ক'ব পাৰো যে মানে ভাল এটা খাদ্য পালে আমাৰ দেহেও - দেহটোও মানে সুস্থ থাকে ন? আৰু দেহটো সুস্থ থাকিলে কেতিয়াবা মানে মনটোও সুস্থ থাকে।
হয়-হয়-হয়।
হয়।
খাদ্য-খাদ্য খালে আমাৰ দেহৰ লগতে মনটোও ভাল হৈ থাকে। লগতে আমাৰ যদি আহ যোনবিলাক ৰাসায়নিক সাৰ প্ৰয়োগ নকৰা খাদ্য যেনে মই অলপ আগতে কৈছিলো। আমাৰ বাৰীৰ মাজত যোনবিলাক শাক পাচলি পোৱা যায়। সহজভাৱে উপলব্ধ সেইবিলাক খালেটো আমাৰ আমাৰ শৰীৰৰ কাৰণে বহুতেই উপযোগী। কাৰণ এতিয়া বজাৰৰ দিশ দেখিবলৈ পোৱা যায় যে বহুতো ৰাসায়নিক সাৰ প্ৰয়োগ কৰি চবজিবিলাক প্ৰস্তুত কৰা হয়। আৰু সেইবিলাক খোৱাৰ ফলত আমাৰ পেটৰ অসুবিধা হয় বা কিবা কিবি হয় গতিকে আমি যদি আমাৰ ঘৰৰ মাটিত নিজে অকণমান কষ্ট কৰি পেলাই সেইবিলাক ৰোৱাৰ ব্যৱস্থা ব্যৱস্থা কৰো বা উপযোগী আহ প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰো তেতিয়াহ'লে আমাৰ দেহৰ লগতে আমাৰ অ, সকলো ভালে থাকে।
হয়-হয় ঠিক কৈছে আৰু এতিয়া দেখা হয়।
হয় উপাৰ্জনৰ পথো এটা আহি যায় এইবিলাক বেচাই পেলাই উম,
ধুনীয়া কথা কৈছে আপুনি আৰু ইটো ইটোও দেখা যায় যে মানে আজি আজিকালি প্ৰায় মানুহৰে কেঞ্চাৰ বেমাৰতটো হয় এই মানে শাক পাচলিটোয়ে এটা কব গ'লে প্ৰধান কাৰণ এইটোৰ ন। মানে কেমিকেল বোৰ যিবোৰ কেমিকেল বোৰ ব্যৱহাৰ কৰে সেইটো আমাৰ দেহত বহুত ক্ষতিও কৰে।
হয়-হয় এইটো ক্ষতিকাৰক উম,
হয় আৰু এতিয়া আৰু মানে চাব গ'লে তেনেকে একদম সাৰ নিদিয়াকে শাক পাচলিটো পোৱা অলমষ্ট পোৱা নাযায়েই ন
হয় পোৱা নাযায় কাৰণ আগৰ দিনত যেতিয়া আমাৰ আম- ককা দেউতা ককা দেউতাৰ আগৰ তেতিয়া আগৰ দিন আছিল তেতিয়া এই বেমাৰ বিলাক যোনটো আপুনি কলে কেঞ্চাৰ বেমাৰ বা
হয় হয়।
আহ হাৰ্টৰ বেমাৰ বা বহুত ধৰণ কিছুমান বেমাৰ সেইবিলাক বেমাৰ দে দেখিবলৈ পোৱা না নগৈছিল কিন্তে আজি আজিকালি সেইবিলাক বেমাৰ একদম কমৰ নিচনা হৈ গৈছে সকলোৰে ঘৰে ঘৰে আছ- সেনেকুৱা হৈ গৈছে সেইবিলাক আহ সেইবিলাক আপোনাৰ এই খাদ্য প্ৰণালীৰ কাৰণেই হৈ গৈছে।
হয় হয় মানে খাদ্যটো হয়।
আগৰ দিনত মানুহে এইবিলাকে গাঁও অঞ্চলত বহুত ধৰণৰ মানুহৰ মাটি আছিল। তেতিয়া নিজে খাদ্য প্ৰস্তুত কৰিছিল খাইছিল কিন্তু এতিয়া আজিকালি ব্যস্ততাৰ দিনত বহুতে সেইবিলাক কৰিব টান পায়, বজাৰৰ পৰা কিনি আনে। আৰু বজাৰৰ পৰা কিনি অনা সাৰবিলাক আপোনালোকৰ কেমিকেলযুক্তই
হয় হয় ঠিক কৈছে আপুনি আহ সেইটোয়ে আৰু আমি ভা- ভাল মানে ভাল খালে ভাল মানে সুস্থ হৈ থাকিম আগত আগতকৈ
স্বাস্থ্য থাকিলেহে বেহা আমাৰ
হয় হয় আৰু মানে আমি যিমান পাৰোঁ নিজেই কৰি খাব চেষ্টা কৰিব লাগে যি খিনি মান যিমান দূৰ পাৰোঁ আৰু। মানে নিজেই ঘৰত ঘৰৰ অলপমান ঠাইতেই ক'ব গ'লে বহুতখিনি বস্তু ৰুব পাৰোঁ।
হয় হয়। আজিকালি কিছুমান আহ হয় টাউন চহৰত থকা মানুহ বিলাকে ভাবে যে সিহঁতৰ মাটি নাই বা সিহঁতৰ সিহঁতে বস্তুবিলাক কত ৰুব কিন্তু টাউন চহৰত যিবিলাক মানুহে বিল্ডিং বা ডাঙৰ ঘৰত থাকে। সিহঁতৰ চাটৰ ওপৰতো আচলতে কম জোগাতে আচলতে খেতি কৰিব পাৰি। যদি মনৰ ইচ্ছা থাকে
হয় ঠিক কৈছে আপুনি, ঠিক আছে দিয়ক আপোনাৰ লগত কথা পাতি ভাল লাগিল।
হয় মোৰো ভাল লাগিল আপোনা লগত কথা পাতি, হা ঠিক আছে। অ ৰাচিৰি অ চাহ খানাই?